হেল্ল' নমস্কাৰ। অ', নমস্কাৰ। অহ। এনাই আপোনাৰ ফোন কৰা উদ্দেশ্যটো কি আছিল?
তো অহা নাই যে
অ',। এনাই আপোনাৰ ফোন কৰা উদ্দেশ্যতো শুধছো মই? বিশেষ কিবা কাৰণ আছিলনে আপুনি ফোন কৰা?
আপুনি কিবা টপিক ভাবিছে নেকি? কেনে, কি টপিক ল'ম? কি টপিক ল'ম, আপুনি ভাবিছেনে?
অ', টপিকটো মই ড্ৰেছৰ বিষয়ে বা কাপোৰ কানিৰ বিষয়ে অলপ ক'ম বুলি ভাবিছো? আপোনাৰ আগত, আপুনি যদি অনুৰোধ জনাই। অ', তে মই আপোনাক কেইটামান কথা সুধিম আৰু নহ? আপুনি ক'ব। শুনা পাইছি নহ আপুনি?
পিছে কোৱা আপুনি, কিবা কবা মই শুনি আছোঁ দে।
অ', আপোনাৰ চাগে নেটৰ্ প্ৰব্লেম হৈ আছে অলপ? সেইটো কাৰণে মানে, মইো শুনাৰ
নেটটো আমাৰ হয় অলপমান এতিয়া আপুনি শুনি পাইছেনে? মাতটোও বেছিকৈ প্ৰব্লেম হৈছে
প্ৰব্লেম হোৱা নাই বৰ্তমান, আপুনি মাত্ৰ ওচৰৰ পৰা কথা পাতিলে হ'ল আৰু
অ', পাতিছো মই মোবাইলটো লৈ অ', দে কোৱাচোন আপুনি
উম, মানে অ', লাহেকে শুননা পায় আৰু ন মাজে মাজে-
অ', য় এনেককা হয়-
উম, এতিয়া, আপুনি কি ড্ৰেছ পিন্ধি ভাল পায়?
উম, ড্ৰেছটোতো, বেছিকৈ ট্ৰেডিশনেল ড্ৰেছটোৱে পিন্ধি ভাল পাওঁ আৰু আমাৰ যি অসমৰ কি হয়, ট্ৰেডিচনেল ড্ৰেছ থাকে না আমাৰ দখোনা থাকে দখনাত টো পিন্ধি ভাল পাওঁ আৰু আমি যেতিয়া ফেষ্টষ্টিভেল বা এদি বা বা কি কয় এইটো কালচাৰেল শ্ব'
উম,
তেতিয়া মানে বেছিকৈ আমি এইটোৱে পিন্ধো আৰু দখোনা আমাৰ ট্ৰেডিচনেল ড্ৰেছটোৱে পিন্ধোঁ আৰু বহাগতো আমি আৰু দখনা আৰু আমাৰ অসমীয়াৰ যি থাকে ন, মেখেলা চাদৰ সেইটোও পিন্ধি ভাল পাওঁ আৰু সটো মানে ব'হাগৰ দিনা আমি যেতিয়া যায়, তেতিয়া মানে পিন্ধা হয় আৰু বাকী আপুনি ক'ব
উম, মই মই, আমাৰতো লৰা মানুহ ন আমি এ প্ৰায় ভাগ বাহিৰত ওলাই কি মানে হাফ পেণ্ট, বা লং পেণ্ট, পিন্ধিবা লাগে এ পিন্ধবা লাগেতো নহয় কিন্তু পিন্ধো আৰু আমাৰ ট্ৰেডিচনেলটো বেছি পিন্ধা নাযায় আৰু কিছুমান যেনেকে কৈ কালচা ৰেলী বা কিছুমান ক থাকে ন তেতিয়া আমি গামচা মানে গামচা পিন্ধবা লগা হয় আৰু অ', এইটোৱে আৰু মোৰ কব লগা আৰু এনোই আমাৰ ট্ৰেডিশনেল কিছুমান কাৰণ আছে ন আণ চাৰণে লব ল'ব পাৰে আৰু আমাৰ বিহু পালী বিহু বান মানে গামোচা আৰু উম, ধুতি এইলা পিন্ধো আৰু আমি মাজে ম আৰু আ আপনি মেখেলা চাদৰ পিন্ধ ন?
হেল্ল' শুনা নাই আপোনাৰ মাতটো
উ, আপুনি মেখেলা পিন্ধি ভাল পায়নে?
অ', মেখেলা মেখেলা চাদৰ পিন্ধি ভাল পাওঁ আৰু মই মানে বেছি এনেকা পিন্ধা নাযানো যায়, কিন্তু এবছৰত এবাৰ মোৰ ফ্ৰেণ্ড আছে, ইহঁতে মানে কৈছিলে আৰু পিন্ধি
উম
পিন্ধিছিলোঁ আৰু এনেই কেতিয়াবা কেতিয়াবা পিন্ধা যায় আৰু কিন্তু বেছিকেই আমি সখনাহে পিন্ধো ভাল লাগে আৰু মেখেলা চাদৰো ধুনীয়া হয় সেইটোৱে আৰু তোমাৰ ল'ৰা বিলাকত তো মানে বেছিকৈ লং পেণ্ট বা হাফ পেণ্টেই পিন্ধা যায় আৰু বেচি কয় কিবা আমিতো ডেইলী বেচিছৰ পিন্ধা যায় আৰু দখনাটো পিন্ধিব পাৰোঁ সেনেকুৱা হয় কিবা ফে ফেষ্টিভেল হ'লই আপোনাৰনো সেইবিলাকতো পিন্ধা যায় আৰু আৰু ক'ব আপুনি
উম মইতো কম আপুনি এনোই বেলেগ বাহিৰা দেশৰ ড্ৰেছ বাহিৰা দেশৰ বা ফৰেনৰ পৰা আহা ড্ৰেছ গিলা পিন্ধি ভাল পায় নে নাপায়
অ', এইটোতো ভাল লাগে মানে আমি সদায় হেৰি কি কয় দখনা বা আমাৰ ট্ৰেডিশনেলটো বহুত কিবা ভাৰি হয় ন সেইটো পিন্ধিবা নোৱাৰোঁ মানে গৰমৰ দিনা বা সদায় পিন্ধা নাযায় আৰু ন ত' ৱেষ্টাৰ্ণ ড্ৰেছ থাকে আমাৰ সেইবিলাকতো পিন্ধি ভাল পাওঁ আৰু যেনেকা হ'ল আমাৰ স্কাৰ্ট বা কি কয়টো টপ ন বিলাকতোঁ কুৰ্তা সেই মানে পিন্ধিব পাৰি আৰু আমি সেইবিলাকটোও পিন্ধি ভাল পাওঁ বেছিতকৈ মই মানে চব ড্ৰেছটো পিন্ধো মই এ এনেকা নহয় যে কিছুমান থাকেনে যে অ' অ', অ', পিন্ধো মই মান কিছুমান থাকিলেহে মই ফ্ৰক নিপিন্ধো বা এ কি কয়তো কুৰ্ত বিিলাকতো অ নিপিন্ধিয়ে আৰু কিছুমান এইটো মোৰ কাৰণে নহয় এনে ভাবে আৰু কিছুমানে কিন্তু মই চব পিন্ধো কেতিয়াবা মই
আপনি অ' দে কওক আপুনি
কেতিয়াবা মই হেৰি কুৰ্তাও পিন্ধো জিন্স পেণ্ট সেইটোও পিন্ধো কেতিয়াবা এইটো ফ্ৰক বিলাকটোও পিন্ধো আৰু এনেকা মোৰ লগত চলি যায় আৰু সবে সেনেকা কিবা কৈছিলে আপুনি কওক
আপুনি এনেই কমফৰ্টেবল পায় ন চফ্টেছ পিন্ধি
অ', পাও সেইটো মানে এইটো
উম
বাহিৰত যায় যদি সেইটো সেইটো মানে চাওঁ ক'ত কি পিন্ধা যাই সেইেতু চাই পিন্ধো আৰু মই এনেক
অ', আপনি জানে তে
হয় সেইটোৱে আৰু
উম ঠিকেই আছে এ এনেই গ্ৰাউণ্ড চ্ৰাউণ্ডন্ পিন্ধা যায় না নাযায় আজিকালি
সেইটো পিন্ধু কিন্তু আমি গাঁৱত থাকিলে অলপমান কম হৈ যায় আৰু এইটো চৰ্ট গ্ৰাউণ্ডবিলাকতো নিপিন আৰু গাওঁত থাকিলে নো এনেকুৱা হৈ যায় অ'
এতিয়া আহ বাহিৰত গেলি পিন্ধিব পাৰে
অ', হয় এইটো হৈ যায় বাহিৰত গিলি আমি ৱেষ্টাৰ্ণ ড্ৰেছটো বি বেছিকৈ পিন্ধা পিন্ধা যায় আৰু।
ঠিকে আছে, ড্ৰেছৰ বিষয়ে আপোনাৰ পৰা বহুত জানিব পাৰিলোঁ আৰু আশা
এ এনে আপুনি বেলেগ জাতিৰ ড্ৰেছ পিন্ধিব পাইছেনে? যেনেকা থাকে যে নাগাবিলাকৰ ট্ৰেডিচনেল ড্ৰেছটো অলপ বেলেগ থাকে, বা আমাৰ অসমীয়াৰো কিবা ক'ত আছে, বড়ো লগৰৰ কত আছে কিবা, আৰুণাইদি বনোৱা পিন্ধি পাইছে ন' আপুনি ক'ব।
অ', মই এনে আৰণ নাই এ ক'তটো পিন্ধিব পাইছোঁ কিন্তু বেলেগ অন্য জাতিৰটো মই পিন্ধবা পাৱা নাই কিন্তু আমি শ্বিলঙত যোৱা টাইমত, একবাৰ খাচী ড্ৰেছ মই পিন্ধি চাইছি লো।
অ'।
তাতেই মানে ড্ৰেছটো পিন্ধি কিনি ফটো তুলব পাৰে টো এটা জোগাত। চাইখিনি। অ', তাতেই অলপ এনেই পিন্ধি চাইছিলোঁ। কিন্তু মই ফুল্লি পিন্ধা নাই আৰু না এই ওপৰৰ খিনি যি আছে, অ', ওপৰৰ চোলা খিনি মই পিন্ধি চাইছোঁ, বা ভাল লাগে আৰু ন', ট্ৰেডিচনেল এটা ড্ৰেছ। মানে যদি উম, পিন্ধি খিনি ফটো চটো মাৰিব পাৰি, অলপ ভাল লাগে আৰু। অ', ট্ৰেডিচনেলটো ট্ৰেডিচনেল ন'। চবেই নিজৰ ট্ৰেডিচনেলটো ৰাখিব লাগে। মোৰ হিচাপত, আৰু
অ', বাকি আপুনি এনেই বেলেগ, অন্য জাতিৰ কিবা ড্ৰেছ পিন্ধি পাইছেনে?
মোৰো এনেকুৱা নাই, বেছি পিন্ধা পিন্ধি পোৱা নাই, কিন্তু মোৰ বহুত ইচ্ছা আছে আৰুনো, ইহঁতৰ মানে যি ট্ৰেডিচনেল অ', ড্ৰেছ আছে, সেইতো পিন্ধি পেলাই ফট ট' লোৱাৰ মন আছে আৰু মোৰ, ইচ্ছা আছে, হ'ব এইটো কেতিয়াবা মোৰ। নাগাৰ ড্ৰেছ, মণিপুৰী ড্ৰেছ, এইবিলাক ড্ৰেছটো বহুত ধুনীয়া লাগে আৰু মানে, এনেই আমাৰ অসমীয়াৰ সেইটো পিন্ধিছোঁ আৰু কি কয় টো আমাৰ বড়তোতো থাকিলে এইটো পিন্ধিছোঁ আৰু, আৰু এটাতো পিন্ধিছিলোঁ মই পাহৰিছোঁ। গালে বুলি কয় সেইটো গাল টো পিন্ধি পাইছোঁ আৰু, অ', গালে। গালে বুলি কয় আৰু এইটো।
অ', এটা ট্ৰেডিচনেল ড্ৰেছ হয়, সেইটো পিন্ধি পাইছোঁ।
আপনি ক, ক, ক'তবা গেছিল নেকি?
সেইটো মোৰ বা আছে হা, বায়ে পিন্ধি থাকে মানে কেতিয়াবা কেতিয়াবা।
এইটো কোনটো জাতিৰ ড্ৰেছ হয়।
অ', সেইটো আমাৰ নৰ্থ ইষ্ট টৰহে হয়। সেইটো কাৰ, মিজ'ৰ হয় নেকি? মিজৰ আছিল নেকি? অ', মিজৰ বা হেৰি নাগাবলাক কৰহে আছিল চাগে, এনেকুৱা আৰু কিবা অলপমান সৰু আছিল মানে, আজিৰ পৰা পা, ছয় বছৰমান হ'ল চাগে। সেইটো। অ', অঁ', বেছি মনতো নাই মানে মোৰ এনেকুৱা আৰু। পিন্ধিম আৰু কেতিয়াবা, ঠিকে আছে, আমাৰ টাইমটো হৈছে।
অ', টাইমটো হৈছে। আপোনাৰ লগত কথা পাতি ভাল লাগিল, আশা কৰো আৰু পিছত কথা পাতিব পাৰিম।
হয়। ধন্যবাদ, অঁ', হয়।
আপুনি শুনা পাইছে ন'।
অঁ', ঠিকে আছে, অঁ', দে।
উম।